নমস্
শুনিছোঁ শুনিছোঁ হয় কওক। শুনিছোঁ শুনিছোঁ কোৱা।
বিজিত শুনিছা নে?
শুনি আছো কোৱা।
অহ, বিজিত হয়নেহ? কি কৰিছা?
কি কৰিবা আৰু আছোঁ এনে।
তাৰপা বাকী খোৱা-বোৱা হ'ল নাই?
খোৱা-বোৱা কৰা নাই কৰিম আৰু।
অহ, ঠিকে আছে। তিয়া ক'ত আছা পিছে?
আ মই ৰুমতে আছো দিয়া।
ৰুমত আছা, ক'ত লখিমপুৰত নেহ?
উম, লখিমপুৰত।
নহয়। কথা এটা কোৱা হোন।
কোৱাচোন।
বাকি ঘৰ
ঘৰৰ সকলোৰে ভাল আৰু।
মাংস বনাব জান' নাই?
উম, জানো বনাব।
এতিয়া শুনা আমা মানে নোৱাৰা নতুন ৰেচিপি এটা শিকিছোঁ।
উম।
তোৰ কথাটো ক'ম বুলি ফোন, আমি এতিয়া বি বিজি নাই নহয়।
বিজি নাই বাৰু কোৱা।
এতিয়া মানে মই মানে মাঙ কি হ'ল মই যে ঘৰলে গৰম বন্ধত ঘৰলে যাম। যাম নহ? তাৰপিছত মই লগৰ এটাৰ বনাইছি সি মানে মাংস কেনেকে বনাই মোক শিকাইছিলে। এতিয়া তুমি বনাই খাব পাৰিবা, মই চি-চাকে কৈ দিছো শুনাহ। মি পথ আমি কি কলো প্ৰথমতে মাংসটো কিনি আনিলো, বইলাৰ মাংস তোমাৰ বলাই যেনিবা তুমি ঠেংটো আনিব লাগিব অকমান ডাঙৰ-ডাঙৰকে।
মানে লেগপিচটো কথা
অ', লেগ পিচটো যে থাকে, সেই লেগ পিচটো আনিবা। লেগপিচটো অনাৰ পিছত কি হ'ব? লেগপিচটো আনিলোঁ ধুনীয়াকে আমি কি কৰিলোঁ গামলাডাল ল'লোঁ। মানুহ যেইজন থাকে সেইটা আনিবা আৰু মিলাই-মেলি মাংসটো। তাৰ পিছত ধুনীয়াকে মচলা-পাতি দি মেলি বস্তুটো সানিলো, মচলা তোমাৰ কি কি দিয়া ৰেড চিলি, জিৰা, ধনিয়া মিট মচলা, গৰম মচলা। আৰু আদা, নহৰু, এনে তাৰ পিছত হালধি দিলো, নিমখ দিলো। বস্তুটো ধুনীয়াকে তাৰপিছত তেল দিলো তাত ধুনীয়াকে তেলতো দিম, তেল আকৌ যিতি নিদিবা ভাল তেল দিবা দে, বাকী তেলবোৰ খাবলৈ খালে বেয়া। ভাল তেলটো দি ধুনীয়াকে মাংসটো মঠিলো। মঠি পেলাই কি কৰে গামলা এটাত ধুনিয়াকে থাক ধৰিব লাগিব।
তাৰপাছত?
গামলা এটাত ধুনীয়াকে ঢাকি থোৱাৰ পিছত অলপ দেৰি তিমানধৰ পোন্ধৰ বিশ তিনিটমান থৈ দিলে, পোন্ধৰ-বিশ মিনি ইমান থৈ দিয়া পিছত কি পাম, মাংসটো তাত ধুনীয়াকে বস্তুটো মিহল হৈ যাব ন' বস্তু পাতিখিনি সোমাই যাব।
উম।
মা সোমাই যোৱা পিছত তুমি সেই কৰিলা মাংসটো চালা উলিয়ালাহ। মাংসটো উলিয়াই থোৱা পিছত পুৰা মাংসটো তম তেলীয়াৰ নিচিনা হৈ ব'ব তা তুমি কেনধৰ নে এটা জুই গেছ জলালা গেছ কমকে গেছতটো বেছি
অ',
ধুনীয়াকে পুৰা তেলটো দি দিলা। তেলটো দি গৰম হ'বলৈ দিলা গৰম হোৱাৰ পি গৰম হোৱাৰ পিছত ধুনীয়াকে তাত হেৰি কৰিবা। নিমখ আহ হেৰি দিলা পিয়াজটো দিলা পিয়াজ দি ভাজিলা। পিয়াজ দি ভজাৰ পিছত কি কৰিবা এতিয়া পিয়াজ দি। ভাজি পেলাই পিয়াজটো পুৰা ৰঙা হৈ যাব দিব লাগিব। সমাইছেনে।
পাইছোঁ পাইছোঁ।
তোৰ ৰঙা হৈ যাবলৈ দিয়া পিছত। সে লাগিব পিয়াজটো ধুনীয়াকে ৰঙা হৈ যোৱা পিছত মাংসটো দি দিলা।
অহ।
মাংসটো দি দিয়াৰ পিছত। আমি ধুনীয়াকে হেৰি কৰিব পাৰিম এতিয়া মাংসটো দি মাংসটো পুৰা ধুনীয়াকে ভাজিব লাগিব মানে। মানে এনেকুৱাকে ভাজিব লাগিব। সেইয়া মাংসটো মানে অলপ দেৰি ভাজি লোৱা ধুনীয়াকে। কিন্তু মাংসটো লেকপিছটো থাকিব নহ কাৰণ ভাজিবলৈতো অকমান টাইম লাগিব। মাংসটো ধুনীয়াকে ভাজিলোঁ ভাজি পেলাই ধুনীয়াকে ঢাকনাটো মাৰি দিলোঁ। মাৰি দি ভাজিলোঁ অলপ দেৰি ধুনীয়াকে কমচে দহ পোন্ধৰ মিনিট মান ভাজিলোঁ মাংসটো পুৰা ধুনীয়া। যা নিচিনা হোৱাকে তাৰপিছত কি ক'লো আমি আলোচ। আলুকেইটাটো আগতীয়াকে কাটি ল'ব লাগিব নহ আলুটো বেছি ডাঙৰ কৰিব লাগে সৰু কৰিব লাগিব। আলুটো কাটি থৈ দিলো মাং। টোৰ পৰা ধুনীয়াকে ভাজি হোৱাৰ পিছত। মানে ধৰি লোৱা তোমাৰ আধা ভজাত। হ'ল সেইটোতে দিয়া আলুটো দিয়া। নহয় আলুটো দি মাংসটো অ আলু। টো দি ধুনীয়াকে ভাজি দিবা আলুটো দি দিয়া পিছত মাংসটো ভাজি। দিয়াৰ পিছত কি হ'ব আলুটো সতে ভাজি লোৱা নহ অলপ দেৰি। তাৰপিছত ধুনীয়াকে ঢাকনাখন মাৰি দিয়া। সেইনাখন গেছৰ হেৰিটো বেচি নিদিবা আকৌ দেই বেছি দিলে বেয়া। ঢাকনাখন অ ল'ফ্লেমৰ ৰাখি। ৰাখি বনাব লাগিব ল' ফ্লেমৰ ৰাখি বনোৱাৰ পিছত। যেতিয়া তোমাৰ মাংসটো পুৰা ধুনীয়া হৈ পৰিব সিজি যোৱা নিচিনা। দি দিলে কি হয় আলুটো নিমখ পালে সিজি যায় নহ ঢাকনটো মাৰি দিয়াৰ পিছত তাৰপিছত। তেলটো সদায় মানে। ধুনীয়াকে আৰু মাংসৰ পৰাও পানী ওলাই নহ আজিকালি ব্ৰইলাৰ মাংসহে। পুৰা ধুনীয়া। মিহি টাইপৰ মানে বস্তুটো হয়গৈ তাৰে সেইটো অলপ দেৰি উতলা। উতলাই উতলাই উম সেই পানীটো নাইকিয়া কৰি দিব লাগিব ধুনীয়াকে নহ। তেলটো নাইকিয়া নিচিনা হৈ যাব তেলটো মাংস। লগত মিলি যাব একদম ধুনীয়াকে স্বপ্ন। তাৰপৰা তুমি মাংসটো হেৰিটো হৈ গ'ল। হোৱাৰ পিছত তুমি কি কৰিবা ধুনীয়াকে। তেলটো ধুনীয়াকে ভাজিলা তাৰপিছত তুমি কি কৰিবা অলপ দেৰি ভাজিলা আধা ঘণ্টামান আধা ঘণ্টা বিশ মিনিট মান ভাজিলা। অ তাৰপিছত তুমি কি কৰিবা মছলা খিনি দে। আৰু অকণমান গৰম মছলা কৰি দিব লাগিব সৰু গিলাচ এটাত। অকণমান গিলাচত পানী অকণমান লগাই মচলাখিনি মিলালা। কেইটা একদম ধুনীয়াকে ওলাই যাব পুৰা হেই। ধুনীয়াকে হৈ পৰিব তাৰপিছত তাৰ মাছলাটো দি দিলা। মছলাটো দ মাংসটো তুমি তাত ধুনীয়াকে মা পানী লোকনৰ লগত দি পেলাই আকৌ এবাৰ। তুমি কি গ'লো পানী সেই এগিলাচ মান পানী দিলে আকৌ অলপ ঢাকনাখন দি পুৰা উতলাই দিলে বা জুইতটো বেছিকে দি দিবা। কাৰণ পানী দিবা ন পানী দিয়াৰ পিছত তুমি জুইতটো দিব পাৰা। ম সিজিবহে লাগে অ, ধুনীয়াকে যেতিয়া তুমি মচল চলাটো দি দিবা সিজি যোৱাৰ পিছত সিজাৰ পিছত বস্তুটো কি হ'ব দিয়া। অলপ দেৰি পিছত চাবা পুৰা পানীতটো একদম নাইকিয়া হৈ পুৰা থুপথুপীয়া নিচিনা হয়তো মাংসেছি। সিজি যাব পুৰা আহাৰ দিন অলপ একদম। এই মানে বস্তুটোৰ ফ্লেভাৰটো কি হ'ব গোটেই বস্তুটো মাংসত সোমাই পৰে মানে। তাৰপিছত তুমি এতিয়া কেনেকে খাম বুলি ভাবিছা গ্ৰেভিকে খাম নে বোলে জলদি খাম। বোলে কেপি টেপত খালে পানীতটো লিমিটচন কৰিবা বোলে ইমানতটো পানী আৰু। দিম বা ইমানটো নিদিও সেইটোৰ ওপৰত তুমি ডিপেণ্ড কৰিব লাগিব।
হম,
এনেকে সেইটোৰ ওপৰত পানীটোৰ ওপৰত দি পেলাই তুমি ধুনীয়াকে বস্তুটো বনালা। বনাই পানীতো যিমান জোখৰ ভাতটো লব বোলে লগৰ আহিছে লগৰ লগত গ্ৰভী কেে খাম তেতিয়া গ্ৰেভী জোখ ৰাখিলা।
উম,
গেভি খালে অ, তুমি গেভি খালে গ্ৰেভি জুল ৰাখিলা তাৰপিছত হেৰি ৰাখা ওলাই আ সেইকে খামাৰ দালি মানুহ বেছি হৈ গ'ল পানীটা দি দিবা। ন কিন্তু কি হব বেছি পানী দিলে গ বেচিটা খাবলৈ বেয়া হৈ পৰিব সমালে নাই সেইটো কাৰণে পানীতটো বেছিকে নিদিবা যিকোনো এটা লিমিটত দি। একদম টপ ক্লাছ বনাই যাব বহুত ধুনীয়া লাগে খাই মই স তেনেকে শিকাইছিলে তাৰাপা এতিয়া ভাত পানী কিহে খালা। এদিন তুমি কামেটা কাখন ঘৰত বনাইছাবাখন ঘৰটো যাবা আজি ত, যাব জানো ঘৰত গৈ ধুনীয়াকে বনাই চাবা। বনাই বনাই পেলাই ঘৰত খুৱাই চাবা কেতিয়াবা আমি গলেও খোৱাবা।
তাকে
তাৰপিছত তুমি কিবা বনাই পাইছা নাই তেনেকে
মই তেনেকৈ বনাইছো বাৰু।
হ্লো কোৱা হ পাৰ মাংসৰ কথা কিবা
অ', মই যেনিবা হে, কি বুলি কয় এই ব্ৰইলাৰে বনাওঁ বাৰু কিন্তু মানে মানে আজি তোমাৰ এইটো ৰেচিপি ভাল লাগিলে বেছি যেনিবা। অ - অ মই ধৰা মানে সিমান খিনি মেহনত কৰি নাথাকো আৰু। সেইকাৰণে মানে ডাইৰেক্ট বনাই খাও যে। অ, ডাইৰেক্ট আৰু ধৰা এই প্ৰথমতে ভালকৈ চাফাকৈ ধুই লও। ধুই মেলি অকণমান তাতে হালধি ধৰা মিঠাতেল এনেকৈ মিহলি কৰি লগত মছলা দি পিনি অকণমান সময় ৰাখি। তাৰপিছত আহ সেই। কেৰাহী গৰম হোৱাৰ পাছত তাতে তেল দি।
উম,
ধৰা পিয়াজ দি দিও তাৰপিছত আৰু। তেতিয়া ধৰা তাত যদিহে থাকে আৰু তেতিয়া তেজপাত দিও নহ'লে শুকান জলকীয় গোলান। শুকান - শুকান জতিকীয়া দুটা এনেকৈ দি লও আৰু তাৰপিছত। তাৰপিছত আৰু তাতে মাংসটো দি দিও। তাৰপ - অলপ টাইম ভাজো তাতে এই মাংসৰ পৰা ওলোৱা মানে পানীটো অকণমান
নাই নাইকিয়া হয় তাৰ মানে
অ মানে প্ৰায় প্ৰায় নাইকিয়া হোৱাৰ ওচৰলৈকে আৰু যাতে মানে তেলটোৰ পিছত বিৰিঙিয়া অহ
অহ আকৌ ধুনীয়াকে বনোৱা দেখোন
হে হো তাৰপিছত আৰু তাতে এই কাটি থোৱা আলুকেইটা দি দিওঁ
অ
উ
বস্তুটো খাবলে টেষ্টি হৈ থাকে হয় নাই
অহ যিমান দূৰ পাৰো আওঁ-
সিটো পাই আৰু সেইটো চেষ্টাৰ ফলতহে যিমানটো মানে কি হয় নিজৰ চেটি টো ওপৰত কথা নাই ইমান ধুনীয়াকে বনাব পাৰিছো কি কথা কি বথা
অ অ তাকে
এতিয়া মাংসটো তোমাৰ দিয়া খাচী মাংস হওক খাচী মাংসতো মটনটো বেলেগকে বনাব পাৰি
অ তাকে খাচী মাংস বাৰু মই বনাই পনাই বনাই পোৱা নাই দেই
নাই বোনি মটনটো সেই মটনটো তুমি কথাই কে তাই তুমি জানিলা মচলা যত তাৰ কাৰণে এক্সট্ৰা মছলা থাকে মছলা পাতি আনি দি ধুনীয়াকে গাপ দি থলা যেনেকে ব্ৰইলাৰ কৰিছিলো মই তুমি কি হব টো এটা কথা মাংসটো গাপ দিয়া আগতে তুমি মাংসটো আনি পেলাই যে মানে বস্তুতটো টান নহয় জানো খাচী মাংসটো এইটো কোমল কৰিবলৈ হলে তুমি কি কৰিব লাগিব দুবাৰ হেৰি কৰিব লাগি গেছৰ এনেকুৱা সেইটো দিছানে নাই এইটো যে ভাত যে বনাওঁ কুকাৰৰ কুকাৰট তুমি হুচেল এটা বা দুটা মাৰি দিবা
অ অ মানে প্ৰথমটোথা মানে মাংসটো মানে বনোৱা আগতে ত মানে সেই কুকাৰত শুইচেল মৱাই দিলে বেছি ভাল হ'ব
অ হুইচেল মাৰিলে বস্তুটো কোমল হৈ যাব তাৰপিছত তেতিয়া হুইচেল মাৰি দিবা তাপা- কি হয় মানে বস্তুতটো কোমল হৈ যায় ভিতৰত মানে্ ব ওলাই যায় ন তাৰপিছত তুমি মছলা পাতি দি মেলি যদি অকণ মঠি দিয়া তেতিয়া পিছে বস্তুতটো বহুত ধুনীয়া হয় পৰিব বস্তুটো কি হয় মতি থৈ দিলে মাং তাৰ যিখিনি মছলা পাতি যিখিনি গুণখিনি সেইখিনি মাংসৰ ভিতৰত সোমাই যায় মানে বুজি পালা নে মাংসটো ভিতৰত সোমাই যোৱা মাংসটো ভিতৰতূ ভিতৰত সোমাই যায় ভিতৰত সোমাই গলে টেষ্টি হয় ন বস্তুবোৰ সেই বস্তুটো খা খাবলৈ মানে বহুত ধুনীয়া লাগে সেইটো বনোৱাটো একেটাই তুমি এনেকে তেল দিলা তেল চেল দি বনালা এনেকে বনালা যেনেকুৱা কি হয় খাচী মাংসটো এটা ডাঙৰ কথাটো আছে কি খাচী মাংস তুমি হেৰি কৰিব লাগিব পুৰা গপচকে হেব লাগিব উতলাব লাগে যিমান উতলিবা সিমান তাত যেনিবা কালাৰটো আহিব ধুনীয়াকে যিমানটো উতলিব যিমানটো আহিব মানে সেই বস্তুটো খাবলে টেষ্টি হয় বুজি পাইছা নাই মাংসটো খাবলৈ চেষ্টি হয় খাবলৈ তেতিয়া মানে জুইত জুই বনাব পাৰিবা কি প্ৰথম গেছতে তুমি কুকাৰ টা মাৰি লব লাগিব নহয় তাৰপিছতহে তুমি তাৰপিছত কাহিনি খিনি কৰিব পাৰিবা বাৰু
অ হ
তাৰপিছত বাকী এতিয়া ক'ত আছা লখিমপুৰত নে
অ এতিয়া এয়া তোমাক কৈছিলো নহয় লক্ষী
এতিয়া বাকী ৰেচিপিটো জানি ভাল লাগিল নে আজি